অ,
কোৱা?
কি কৰিছা?
এনেই তুমি?
ময়ো এনেই আছো।
পোৱা নাই?
এ নাই চিন্তা হৈ গৈছে মোৰ বহুত।
কিহৰ চিন্তা বাা তোমাৰ?
এইকেইদিন ইমান ৰ'দ দিছে মোৰ মানে ধৰা চিন্তাই গৈছে মোৰ মানে পিছাফালে খেতি আছে ন খেতিখন বেয়া হৈ যায় বুলি মানে বহুত চিন্তা দিছে বৰষুণ বৰষুণ দিয়া নাই।
কিহৰ খেতি কৰিছানো তুমি?
এ মোৰ সৰু সুৰাকে অলপমান খেতি আছে আকৌ তোমাৰ ইফালে পথাৰতো খেতি আছে এইবোৰ বেয়া হ'ব যেন লাগি আছে বৰষুণ মানে দিয়াই নাই বহু দিন
বৰষুণতো আজি আমাৰ পিনে দেখোন কিন এতিয়া দেখোন আমাৰ জুৰ চে দি আছে মানে কিন কিনা নিচিনা অলপ।
অ।
এই তিনদিন ধৰি দিয়ে আছে কিন্তু তোমালোকৰ পিনে দিয়া নাই?
নাই ইমান দিয়া নাই মোৰ কবি খেতি আছে যোনটো ফুলকবি ন
অঁ, বন্ধাকবি খেতি নকৰা নেকি?
কৰো কৰো ফুলকবি আছে বন্ধাকবি আছে এনেকে কিছুমান আছে। অলপ চলপ খেতি সেইবোৰ বেয়া হয় নেকি বহুত চিন্তা গৈছে ৰে বৰষুণ দিয়া নাই সিফালে
নাই নাই একো নাই তুমি পানী দি থাকিবাচোন নহলে পাইপেদি পানী পুৰা ভিজাই থৈ দিবা ৰাতিও
দিওঁ বাৰু তেওঁ কষ্ট নহ একবাৰ বৰষুণতটো আহিলে ভাল লাগে কিবা এটা জানা
সেইটো হয় এতিয়া বৰষুণ নাই দিয়া কি কৰিবা কোৱা
এতিয়া কোৱাচোন মই সেই পথাৰলৈকে কেনেকে পানী নিম কোৱাচোন মই।
অ, সেইটো এই মটৰ চিষ্টেম কৰি দিয়া।
এ সেইটো মানে ওচৰত ধৰা লাইন নায়েই ওচৰত মই যিমান মানে বহুত ভিতৰলৈ আছে পথাৰখন।
এই
সে তাত মোৰ লাইন নিবলৈ পৰা একো সুবিধা নাই
তেনে ভেকুলীয়ে বিয়া পাতি দিয়া।
তাকে ভাবিছোঁ সেইটোৱে কৰো নেকি
সেইটো কৰিলে বৰষুণ হয় জানো?
এ গম মিছা এইবোৰ মানে ধৰা এনে কয় আৰু আগৰ দিনৰ মানুহে।
হেই তেৰি কি কোৱা?
অ', মোৰ কঠীয়া ৰোৱা আছিলে।
অ'।
এতিয়া কঠীয়া খিনি ৰুলো হয়, কিন্তু মানে ধৰা। তাতে এতিয়া কি হয় চাওঁচোন।
অ', তুমি হেৰি। উপায় যদি নাই আৰু তেন্তে এই যে, এটা পানী পাই যে ফুলত যে পানী দিয়ে তেনেকুৱা এটাত। তেই হেৰি ঘৰম দাদৱক কোৱা তুমি মিলি দুটি, চাৰিটাকে এনেকে। দু- দুটা, দুটাকে লৈ পেলাই পানী দিয়াগে আৰু উপায় নাই নহ'লে বাল্টিঙতে দিয়া গৈ।
উম', এক কাম কৰো ভাবিছো, এক কাম কৰো ভাবিছো মই। বেছি একো নালাগে মই লাইটৰ তাঁৰ ডাঙৰ মিলাওঁ। ডাঙৰ তাঁৰ মিলাই লৈ ন। তালে এটা উম, এই মটৰৰ পাম্প দি দিওঁ।
কিন্তু ভাল হ'ব জানো, আজিকালি দেখোন চুৰ বহুত ওলাইছে জানানে বি- পিছৰ বোলে সেইটো চুৰ। গৈ, লৈ গুচি গ'ল তোমাৰ কষ্টখিনি এনেই নাযাব।
সেইটো হয় বাৰু ত' এক কাম কৰো মই যে! মই তাতে দমকলএটা ফিট কৰিলো। দমকলটো আকৌ মাৰি থাকিব নাগিব নহয় বৰ কষ্ট হব তাতেওঁ
একো নাই কষ্টৰ ফলহে মিঠাই, তুমি যদি কষ্টই নকৰা তেনে ফল ক'ৰ পৰা পাবা। হাম যদি কষ্ট নকৰা তেনে মিঠাও নাপাবা।
কিন্তু মাটি বহুত আছে ন, বহুত খিনিত পানী দিব লাগিব, বহুত মানে জেগা সেইটোত পানী দিয়াটো পচিবল নহ'ব কৰিব হ'লে মটৰ দিয়ে দিব লাগিব হা।
এনে এটা কাম কৰা?
অ', তুমি ঠিকেই কৈছা, অ' ঠিকেই কৈছা তুমি, অ' নলা খান্দি দিব লাগিব ন।
অ', তেতিয়া গোটেইখিনি পানী একেবাৰতে এপিনে-সেপিনে গুচি যাব নিজৰ জেগাই, জেগাই।
অ', সেইটো হয় কিন্তু তেওঁ মাৰিব লাগিব আৰু দমকল।
মাৰ- মাৰিবতো এনেও কষ্টতটো কৰিব লাগিবই তুমি এনেকে কৰা দংগলটো মাৰিবা যিমান পাৰা। চব ঝইন কৰি দিয়া তাৰ পিছত চবপিনে পানীৰ প্ৰৰচুনটো পাই যাব তাৰ পিছত তোমাৰ খেতিটো ধুনীয়া হ'ব। অকলতোক- অকল কি ইহঁত দুটাই খেতি কৰিছে নে আৰু কিবা আছে?
আছে কিছুমান চবখিনি কেনেকে কম আৰু পিছে তুমি কবি খোৱ নে নাই?
কবি নাখাওঁ, বন্ধাকবি খাওঁ।
অ', একেই ফুলকবি, বন্ধাকবি খালেই হ'ল আৰু কিবা এটা।
মই মানে কোনটো পাত থাকাটো বেছি ভাল পাওঁ।
অ', এইটো বত
বন্ধাকবি অ' ভাল পাওঁ মই।
মই তোমাক দিম ৰবা, আমাৰ ইয়াত লাগিছে আৰু ডাঙৰ হৈছে অলপ, অলপ গাজৰ সোৱাদ নে নাই?
গাজৰ, গাজৰ ভাতৰ লগত নাখাওঁ, কেঁচাই, কেচাই খাওঁ।
আমাৰ ইয়াতে মূলা, গাজৰ আছে আকৌ তোমাৰ তি বিট নাই কৰা বিট হে, নকৰিলো মই তিয়হ খেতি কৰিছো আকৌ।
অ', কিয় আৰু কিহৰ তিহুৰ।
অ', তিয়হ, তিয়হ সেইটোৱে তিহু।
তিহু কৰিচা ন, অ' তিহুটো কিন্তু চাবাচোন। এনেই তুমি যদি কাটি কৰি জলকীয়া, চাট মচলা, চলা দি খোৱাত ভাল লাগে দেই খাই কিন্তু সেইটো।
মই তিহুতো খাওঁ, মই তিহুটো মাংস লগতে খাওঁ ধৰা। গোল, গোলকে কাটি ন তোমাৰ বিন্দাছ মাংস লগত খাওঁ কি বহিয়া লাগে।
কি কয় মানে কেনেকে?
গোল, গোল কৈ কাটি লওঁ তাতে বেছি একো নিদিও নিমখটো দিও অকল, আৰু বাছ মাংসৰ লগত খাওঁ, মাংস ভাতৰ লগত। খাই ভাল লাগে তেনেকে।
সেইটো কিন্তু মাংস ভাতটো যে তোমাৰ ঠাণ্ডা দিনতে ভাল কিন্তু খাবলৈ গৰম দিনততে বহুত বেয়া।
সেইটো হয় বাৰু।
তোমাৰ এতিয়া কি হেৰি আমাৰ খেতিয়ে পিনে ক'ত হ'ব কোৱা। মাটিতটো ভাল নহয় যে।
অ', মাটিতটো ভাল ন আমাই আমাৰ ধুনীয়া মাটি একদম কি ধুনীয়া সাৰুৱা মাটি। এই কেতিয়াবা সাৰ দিব মানে সেই পথাৰৰ চাইডে সাৰ দিব নালাগে ইমান এটা কিন্তু আমাৰ যোৰ আমাৰ ঘৰৰ ওচৰত ন সিতেয় ঘৰ চৰ আছে ন সেইটো কাৰণে সাৰ দিব লাগে ধৰা মই বেছি নিদিও গৰুক গোবৰ দিও নহলে ছাগলী গোবৰ দিও তেনেকে চলি যায়।
সেইটোৱে ভাল এনেই তোমাৰ এইবিলাক যে কোম্পেনীয়ে বনাই যে খাৰ বোৰ দিলে বেয়াহে এইবিলাক খাৰেই ভাল।
এইবোৰ খাই খিনি তোমাৰ জানা বেমাৰ হ'ব মানুহৰ এইবোৰ নিদওঁৱেই এইটো কাৰণে।
কিন্তু মানুহে যে বুজি নাপায় আমি যে যোনবিলাক তেল খাওঁ সেইবিলাক তেল ভাল বুলি ভাবে মানুহে কিন্তু বেয়া আছে।
নহয়, নহয়। চ'ব তেল ভাল নহয় কিছুমান তেলহে ভাল যোনবোৰ ধৰা দামী দামী পুৰা সৰিয়হৰ।
সেইটো সেইটো অ', সেইটোৱেই। তোমাৰ এইবিলাক তেলৰ বেছি হেৰিবিলাক ক'ত ভাল জানা প্ৰিয়টো পায় মই গৈছিলো ন তোমাৰ লখিমপুৰ ছাইডহে
অ'।
তেতিয়া তাত মানে তোমাৰ প্ৰিঅ'ৰ তেল পাই সঁচাকে পায় জানা।
অ', গম পাইছো, গম পাইছো। এই সেইপিনে মানে তেলৰ ধৰা এয়াই কৰে ন মেনকে সেইপিনে খেতি কৰে। সৰিয়হ খেতি কৰে আৰু তেলৰ গোটেই ইণ্ডাষ্ট্ৰিটোৱে তাত আছে ধৰা।
আৰু তাত যে তুমি অ আৰু যে তাত তুমি ন মানে ভেজাল বস্তু নোপোৱা ইমান চ'ব প্ৰিয় ঘৰৰ বস্তু আৰু ভাল বে মোৰ তাত থাকোতে বেমাৰ আজাৰ নহৈছিলেতো।
হয় কাৰণ কিয় জানা তাত মানে গাওঁ ন আৰু তোমাৰ তাত ঘৰে, ঘৰে খেতি থাকে আকৌ ঘৰে, ঘৰে তোমাৰ ফল- মূলৰ গছ থাকে তুমি কি ফল- মূল খাবা কোৱা আম, কঁঠাল আকৌ তোমাৰ মধুৰিআম যি ফলে কোৱা ঘৰৰ মানুহত ঘৰত থাকে জানা।
সেইটোৱেটো এইটো কিন্তু আমাৰ ইয়াত একোৱেই নাই আৰু আমাৰ ইয়াত খেতি কৰিবলৈও দিগদাৰ চব চব পিনে দিগদাৰ।
আমাৰ কি আছে জানা এজোপা মধুৰিআম গছ আছে আৰু ওচৰতে এজোপা বেল গছ আছে বেলগছজোপাৰ পৰা কেতিয়াবা গৰম দিন হলে এ' ঠাণ্ডাানীৰ লগত চৰবত খাওঁ ঠাণ্ডা পানী বা গাখীৰ
কেনেকুৱা লাগে খাই বেলগছৰ বেল বেলৰ মানে বেল বেল বুলিয়ে কয় ন।
অ', বেল বুলিয়ে কয়।
বেলৰ তোমাৰ চৰবতটো খাই ভাল লাগে জানো মই যে বহু বেয়া পাওঁ খাই।
তুমি খোৱা নাই আজিলৈকে?
মানে এবাৰ খাইছিলো কিবা লাগিলে মোৰ একে।
তুমি কেনেকে খাবা জানা যোনটো বেলটো যে বেলটো প্ৰথমতে এ' থাকিব ন সেইটো ভাঙি লৈ তুমি যোনখিনি ভিতৰত যে থাকে সেইখিনি তুমি চালনি দি চালি দিবা সৰু সৰুকে। চালি দিয়াৰ পিছত তুমি মিক্সি যে মিক্সি সেই মিক্সিত ল'বা তাত গাখীৰ দিবা, বৰফ দিবা আৰু চেনি দিবা লগতে তোমাৰ যোনটো বেলৰৰ সেইখিনি থাকিব যে গুৰি খিনি
সেইখিনিয়ে
অ, সেইখিনি দি দিবা। তাৰপিছত ধুনীয়াকে একদম মিক্স কৰি দিবা খাই ধুনীয়া লাগে বহুত ভাল লাগে। আৰু বহুত জোৰ থাকে তাত।
উম, আমাৰ ঘৰত যে আগতে তোমালোকৰ মানে হেৰি আগতে যদি থাকা হয়-।
উম।
আগলাছ যে আগলাছ
অ, আটলাচ, আটলাচ খাইয়ো বহুত ভাল লাগে।
আমাৰ ঘৰত দুযো-দুজোপা, তিনিজোপা গছ আছিলে।
অ, কি কোৱা এতিয়া নাই।
নাই এতিয়া।
এই আজিকালি আটলাছ টো জানা দেখিবলৈ নোপোৱালো আকৌ চিৰাল টো দেখিব নো
চিলাৰ কোনটো আছিলে বা
এ, চিৰালটো তোমাৰ টহুৰ নিচিনা গাখীৰৰ লগতে খাই যেনেকে বেলটো ক'লো ন মই
বেলতটো অ'।
অ, সেই বেলৰ নিচিনাকেই খাই কিন্তু দেখাত তিহৰ নিচিনা
দিবচোন ফটো কপি মই চিনি পোৱা নাই চিৰিয়টো কেনেকুৱা
হালধিয়া হাল আৰু সেইটো খাই ভাল লাগে। এইবোৰ নোপোৱাই হালো আৰু যোনটো তুমি এইটো কলা যে
অ, আটলছ
অ, আটলাচ, আটলাচ টো তোমাৰ এ সেনেকেও খ-খাব পাৰিম মই যোনটো যেনেকে গাখীৰ
অ, গম পাইছো মোক খুৱাইছিলে ন যুজৰ বস্তি মোক মোৰচব বস্তি মোক ধুজ বস্তিহে খুৱাই থানানে।
ই্ৰাম খাই বহুত ভাল লাগে দে মই বহুত ভাল পাওঁ।
এ, মই বৌ বেয়া পাওঁ দে। বেয়া মই বহুত আমাৰ ঘৰত তিনিজোপা গছ আছে। আছিলে এতিয়া নাই বহুত ধুনীয়া হৈছে।
মাটি কঠাল জানা মাটি নহয় মাটি কঠাল মানে কি জানা
উম, নাজানো। অহ, আনাৰস উ সি ভাল লাগে কিনো ৰুবা ক'ত জেগাই নাই।
সেইটো হয় বাৰু, ৰুবলৈ নালাগে তুমি পিনাজ কিনি আনা কিনি আনি লৈ তোমাৰ অলপ বেছি একো দিব নালাগে কি জানা তুমি যেতিয়া কাটিবা ন কাটিবৰ সময়ত অকণমান ওপৰত নিমখ দি, দি কিনে তোমাৰ সানি দিবা আকো কি বঢ়িয়া লাগে কি মিঠা।
এতিয়াই পানী আহিছে মুখত।
অ, এই মোৰ বহুত ভাল পাওঁ খাই তুমি ভাল পোৱা
ম-মাত এইটো খাই ভাল পাওঁ দেই। সেইটো মোৰ সেইটো ফেভৰেট আৰু তোমাৰ প্লাম খোৱা তুমি?
অ, ডাঙৰ, ডাঙৰ প্লাম্পটো যে
অ, আমাৰ ঘৰত আছিলে গছ নাই এই ধুমুহাঁতে ভাঙি থাকিল।
তোমালোকৰ গছবোৰ নাইকিয়াই হৈ যাইছো।
আম, আগৰত তোমাৰ আম আছিলে। তাৰপিছত তোমাৰ আটলা মুমাই তামোল এতিয়াও আছে খাবা মুমাই তামোল?
অমবাইটামান আছে।
তই মাৰ গাৰ লৈ যাব প তামোলৰ হিচাপত
মোক তামোল নালাগে মোকোই টাবো লাগে মোমাই তামুলটো খাই ভাল লাগে। মোৰ কি ক মই যাম ৰ'বা এইকেইদিনত।
জল-জ সচাইে গৈছ জল্দি আহিবা তোমাৰ মানে আমি খাই থাকো যে ন হৈ যায় পৰি, পৰি তাত চ মাল তুমিয়ে লৈ যাবাহি।
অ, হবোৰহুত ভালাগে আমাৰ ঘৰ কি, কি আছিলে জানা। আমাৰ ঘৰত তোমাৰ লেচু আছিলে, কলগছ আছিলে। মধুৰিআম গছ আছিলে, এইবোৰ আছিলে তোমাৰ এতিয়া মানে বৰ্তমান ঘৰ বনোৱা হ'ল ন! আকৌ জলফাই আছিলে, অ', সেই-সেইটোৱে এতিয়া এই ঘৰ চৰ বনোৱাৰ কাৰণে ধৰা কাটি পেলাব লগা হ'ল। আকৌ সৰুকে আম গছ এজোপা আছিলে, আম গছজোপাও কাটি পেলোৱা হ'ল।
বেয়াও লাগে ন!
এ, বেয়া লাগে! সেইটো কাৰণে এতিয়া ধৰা নৰ্মেলি মই তোমাৰ দুজোপা আম গছ লগাই থৈছোঁ সৰু, সৰু! আকৌ তোমাৰ নেমু গছ এজোপা লগাই থৈছোঁ। এনেকে সৰু সুৰা কিবা কিবি গছ লগাই থৈ মধুৰিআম গছ এজোপা আছে, আমলখি আছে এনেকে লগাই থ থৈছোঁ মই। বেছি ডাঙৰ হোৱা নাই! কোনটো?
এই যে বগা এটো আমলখি ন আৰু এটা আমলখি যে প্লামলখি?
অ', ন অ', প্ৰমলখি নে প্ৰমলখি এনেকে কিবা এটা কয়।
অ', প্লাম নহয় দে প্লামলখি এটা যে কয় যে সেইটো খাই ভাল লাগে কিন্তু আছে নেকি তোমাৰ তাত?
নাইৰে বহুত জোচ থাকে ভিতৰত আৰু মানে একবাৰ কামুৰি দিয়া লগে, লগে ইমান ৰস নহ খাই কি ধুনীয়া লাগে!
মজা লাগে, ক'ৰবাত আছে নেকি বিচাৰিবাচোন খাবলৈ, মানে সঁচাকে কৈছোঁ মানে খাবলৈ পোৱা নাই সেইটো বস্তু।
মই বহুত বছৰ হ'ল নোখোৱা।
ক'ত পাম চাগে এইটো?
এইটো কিনিব পাবা চাগে দে, আজিকালি টাউনত নেদেখা হ'লো কাৰণ মানে উম, বিক্রীয়ে নকৰা হ'ল আৰু মানে ঘৰে আগতে মানুহৰ ঘৰে, ঘৰে এজোপা গছ থাকে।
এতিয়া নাইয়ে সঁচাকে নাই। আগতে আমাৰ মাহঁতে পিনে স্কুলৰ পিনে আছিলে। গছজোপা একে খাই কিন্তু, কিন্তু বোলে পেটৰ অপকাৰ কৰে নাজানো দেই খাব দিয়া নাছি লে কিন্তু খাই ভাল লাগে বস্তুটো।
আগতে বহুত খালোঁ। এ, আগতে কয়েই বেছি টেঙা খালে পে-পেটৰ অপকাৰ কৰে বুলি।
আৰু আমাৰ ইয়াত আমাৰ ঘৰৰ মানে পিছফালেএটা গছ এজোপা আছে হা' গুটিটো আকৌ সৰু ফলটো একেবাৰে সৰু।
অ'।
মানে তোমাৰ একেবাৰে সৰু কিন্তু খাই ভাল লাগে।
জানো খোৱা নাই মই, কিয় অ', বন বগৰী খাইছোঁ, বন বগৰীতো ভাল লাগে। ভিতৰত ৰঙা, ৰঙা
অ', সেইটো খাই ভাল লাগে ন, কিন্তু নাই এতিয়া যে বহুত বস্তু নাইকিয়া হৈ গ'ল।
হয়, সেইটো হয়, বাৰু। লেটকো খাইছা?
লেতেকু খাইছোঁ। ভাল লাগে কিন্তু খাই দেই লেতেকু।
এই মাজতে মই এই পৰহি দিনা মোক ভণ্টি এজনীয়ে, লেটেকু দি পঠাইছিলে এজাক মান- মানে অ', এক পলিথিন মান দিছিলে সেইবোৰ খাই, খাই, খাই মই মানে এবাৰতে পোন্ধৰ বিশটা খাই দিলোঁ, তাৰপিছত একদম পেট বিষত থাকিব পৰা নাই ই
ইহ, কিন্তু খাই পেলাই ভাল
উম, খালে ভাল মই ভাল পাওঁ আৰু বহুত খাই।
একদম খালে ভালনে? লেতেকু খালে কিন্তু কি হয়নো এনে মানে খাই লাভ কি আছে এইটোত?
নাজানো যিয়েই নহওঁক, কিন্তু ফলমূলবোৰ খাব লাগে। ফলমূল খালে ভাল আৰু প্ৰ'টিন পায়।
ভাল কিন্তু মানে সঁচা কথা ক'বলৈ গ'লে ন, চব ফলমূল নহয়, তোমাক আটলাছ এইবিলাক যে
অ'।
এইবিলাক কিন্তু ভাল কিন্তু, কিন্তু
চব ফলমূল খালেইে ভাল ক'ব গ'লে চবেই খাব লাগে।
খাবতো চবেই লাগে, কিন্তু মানে আমি চাবচোন এতিয়া বাহিৰৰ যোনবিলাক অৰুণাচল অৰুণাচল মানুহে খাই কাৰণে সিঁহতৰ ভাল চেহেৰা, আমি নাখাওঁ যে! আমি যে ৱাটৰ মেলনচুৱাটাৰ মেলনবিলাক খাব লাগে জানা, খালে বহুত ভাল কিন্তু।
খাবলে বেয়া লাগে ৱাটাৰমিলনটো।
বেয়া পোৱা মই ভণ্টীয়ে খাই একে প্ৰিয় মোৰ!
ৰঙালাও নিচিনা লাগে খাই!
সেই সেইটো ভালে তেজ হয়! খাবা ব তেজ তোমা বহুত তেজ হ'ব আৰু ৰঙা বগা হ'ব আৰু? তুমি যদি ডালিম, বিট আৰু ৰঙালাও অ ৰঙালাও বোলে দে ৱাটাৰমেলন,
অ
এই বস্তু তিনিটা বস্তু তেজৰ বস্তু ন
অঁ
এই তিনিটা বস্তু তুমি যদি খোৱা তোমাৰ বহুত ফাইদা আছে সেইটো তিনিটাত
জানো গম নাপাও কিন্তু মই ৱাটাৰ মেলনতো খাই কিবা আজি পাওঁ মই মই একদম খাব নোৱাৰো জানা মানে ধৰা কিবা খাবলৈ ৰঙালাও নিচিনা লাগে আৰু অলপ পানী -পানীয়ে- কব গ'লে
এ নাই খাবা সেইটো পানী -পানী -কিন্তু বস্তুটো তোমাৰ কিন্তু তেজৰ কাৰণে ভাল বিধ আৰু এইকেইটা তিনিটা বহুত ভাল খাবাি তুমি
নাৰিকল খাই খোৱাত নাই নাৰিকল নাৰিকল খাওঁ -ডালিমটো খাওঁ- বাৰু দ ডালিমটো ন োৱা নহয় তাদিমতটো ভাল লাগে খে মধুৰিআমটো খাওঁ মধুৰিআম
মধুৰিও কোনটো ভাল লাগে ৰঙা- ৰঙা- হৈ থাকে যে সেইটো বেছি ভাল লাগে
অ সেইটো ভাল লাগে বাৰু দেই সেইটো ভাল লাগে খাইছো আগতে খুব খালো
এতিয়াহে নাইকিয়া হৈ গ'ল বহুত বস্তু
এই গাঁৱত মানে আগতে গাঁও এৰিয়াত মানে বহুত ভাল ভাল বস্তু খাবলৈ পাইছিলো ন
এতিয়াও পাবা গাঁও এৰিয়াত কিন্তু আমাৰ জেগাত নোপোৱা এইটোোৱে কথা
সেইটো হয় বাৰু তোমালোকৰ পিনে গাও নহয় ন
উ নহয় আমাৰ টাউনিয়ে কৰে
টাউন প আমাৰো একেই একদম পুৰা গাঁৱৰ জেগাত যাব লাগিব তেতিয়াহে আমি এইবোৰ খাবলৈ পাম জানা
ওলাবা যাম সচাকে কৈছো খাম দিয়া
আমাৰ ক'ত আছেনো গাঁৱৰ এৰিয়াই পিনে
এইেই পিনে নহয় বিহংগুৰি চাইদৰ পিনে
অ বিহু চাই আমাৰ এইপিনেতো কি পাব জানা তুমি হোটেল পাবা তেলৰ লেতেৰা বোৰ পাবা নলা পাবা নৰ্দমা পাবা
সেইবিলাক খাই বেমাৰ হ'ব পিছত বোলে দুডাল বোলে বিছনা পৰি আছে
এইবোৰ পাবা আমাৰ টাউন এৰিয়া কি কৰিবা এইেইবোৰে পাবা আৰু এতিয়া গাঁৱৰ জেগাত পালে কিমান ফল মূল পাম ন আৰু তাত জানা খেতি কৰে ন খেতি কৰাৰ কাৰণে শাক পাচলিবোৰ একদম ভাল ভাল পায়
সেইটোৱে আমাৰ ইয়াত চব বেজাৰ বেজি মাৰা জানা চব বস্তু লাভ নাই সঁচাকে লাভ নাই
বজাৰৰ বস্তুবোৰ খাই লাম নে বজাৰৰ বস্তু সেই কাৰণে খাবলৈয় নালাগে ঘৰতে খেতি আছে ঘৰৰ বস্তুৱে খাব লাগে
সেইটো- সেইটো -কাইলৈত তেন্তে ওলাবা খাম আমি
মই তোমালোকৰ তাত যাম ৰবা মোক তুমি মোমাই তামোল দিব লাগিব
ঠিক আছে সঁচাকে আহিবা হা মই দি দিম
লগৰো কৈ চাম লগৰো যাই যদি সি যদি বিজি নাথাকে চুইমিং থাকে ন মনক
তুমি একো এাকৈ আহা মো মাই তামোল লৈ যাবা নহ'লে মানে ৰখি থাকিলে কিিব পিছত খাব নাপাবা
সেইটো হয় বাৰু কেতিয়া যাম কোৱা আবেলি সন্ধিয়া ৰাতি
উ আবেলি সময়ত আহিবা চাৰিটা -চাৰিটা -মানত
চাৰিটা মানৰ -চাৰিটা মানত- নহ'ব
চাইদ দা
তেতিয়াও নহব তাৰ পিছতে হ'ব এ মানে সি চুইমিং যায় ন চ তাৰ পিছত হ'ব লাগে অ দেওবাৰে নাথাকে তাচমিি
দেওবাৰে আহিবা তেতিয়া লৈ যাবাহি মই তেতিয়ালৈকে থৈ দিম সেইখিনি সোমাই তামো
পাৰি বাৰু সি নকলেই হ'ল আকৌ যে দেওবাৰে মই ৰেষ্ট লম ভাগৰ লাগিছে
একো নহয় সন্ধিয়া সময়ত আহি যাব পাঁচটামান বজাত।
অ এনেও বাৰু আমি চানডে ধৰা তোমাৰ টাউন যোৱা প্লেন হৈয়ে আছে। টাউনত কিবা খাম বুলি ভাবিছিলো মানে।
আহি যাবা একেবাৰে লৈ যাবা। তোমাৰ মাও ভাল পাব মোমাই তামোল তেতিয়া পাণৰ লগত খাব পাৰিব।
হ'ব। পাণৰ লগত নাখায় মোমাই তামোল। তুমি পাণৰ লগত খোৱা?
তামোলৰ লগত পাণ মই মই নাখাওঁ মানে এনে বাকী মানুহে খায় কিন্তু বহুত টান থাকে কিছুমান কিছুমান।
মই ডাইৰেক্ট, মই ডাইৰেক্ট তোমাৰ কেঁচাই-কেঁচাই খাই দিওঁ, মানে ধৰা বাকলিটোক গুচাওঁ বাকলিটো গুচাই ধুনীয়াকৈ মুখত ভৰাই দিওঁ আৰু।
একেই একেই পাৰনি।
মোমাই তামোল খালে একো নহয়ো, মানে বেয়া নহয়তো।
ভালতো কিন্তু দাতঁত ৰং হয়।
অ দাঁতৰ ৰং ধৰে একদম মুখখন, মুখখন ডাকি দিয়ে আজিৱ হৈ যায় মুখ খন। হয়নে নাই। হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'।
অ তোমাৰ নেট বেয়া।
দিয়া ঠিক আছে তেন্তে কালি ফোন কৰিবা।
হ'ব দিয়া তোমাৰ নেটৱৰ্ক বেয়া কাইলৈ ফোন কৰিম দিয়া।
অ ঠিক আছে। বাই-বাই।